হয় শুনিছে আপুনি?
অ অ শুনিছো।
উম উম ঠিক আছে আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো প্ৰদূষণৰ ওপৰত আলোচনা কৰো।
নে চাইছো। উম, কোৱা আপুনি?
আমি দৈনন্দিন জীৱনৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ প্ৰদূৰণ দেখাব পাওঁ। মাটি প্ৰদূষণ, পানী প্ৰদূষণ, বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ যিবিলাকে আমাৰ বহু ধৰণৰ ক্ষতি কৰে মাটি প্ৰদূষ খনে আমাৰ মাটি আমি খেতি পথাৰত যিবিলাক সাৰ ব্যৱহাৰ কৰো। সেইবিলাকে মাটিত প্ৰদূষন কৰে মাটিত যধে মধে প্লাষ্টিক, পলিথিন ইন ব্যৱহাৰ নোহোৱা কিছুমান এ কাপোৰ জোত তা, পুতলা সেইবিলাকে মাটিখিনি প্ৰদূষণ কৰি দিয়ে। ঠিক তেনেদৰে পানী প্ৰদূৰ্ষণ আমি কল কাৰখাৰ পৰা ওলোৱা কিছুমান উম বেয়া পদাৰ্থ নদ নদীত সেইবিলাকত যধে মধে এৰি দিয়াৰ ফলত পানী প্ৰদূষণ হৈ পৰে আকৌণ পানীত যেনে যেতিয়া প্লাষ্টিক বা পলিথিন বা উপকাৰী কিছুমান কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবিলাক যদি মিহলি হয় সেই পানীডৰা প্ৰদূষিত হৈ পৰে যাৰ ফলত তাত থকা মাছ কাছ যিকোনো ধৰণৰ পোক পৰুৱা সেইবিলাকৰ ক্ষতি সাধন হয়। মৃত্যু প্ৰজ মৃত্যু মৃত্যু ঘটে শব্দ প্ৰদূষন বিলাক যিবিলাক আমাৰ ৰাস্তাত অধিক পৰিমাণৰ যেতিয়া গাড়ীৰ হৰ্ণ বাজি উঠে বা বিয়া কাজ তেনেকুৱা সভা বিলাকত আমি যদি গান বজাবৰ কাৰণে যিবিলাক যন্ত্ৰ ব্যৱহাৰ কৰো সেইবিলাকেও সেই পৰিৱেশ দৰাৰ শব্দ খিনি প্ৰদূষিত কৰি দিয়ে যাৰ ফলত আমাৰ পাছৰে থকা জীৱ জন্তু মানুহ বা চৰাই চিৰিকটি অসুবিধা পায়। ঠিক তেনেদৰে আমি উম
প্ৰডিউচন প্ৰডউচ প্ৰডিছনমানেতো পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ কৰা আজিকালি প্ৰদূচন এটা বৰ সমস্যা হৈ গৈছে
হয়, প্ৰদূষণ এটা বৰ্তমান গোলকীয় সমস্যা হৈছে যাক আমাৰ সমাধান কৰাৰ বাবে বৰ প্ৰয়ো প্ৰয়োজনীয় হৈছে, আমাৰ এই ঠাইখিনিতে নহয় আমি বিশ্বৰ বিভিন্ন ঠাইত, যে ভাৰতবৰ খুব বেছিকৈ ভাৰতবৰ্ষতে হৈছে নেকি জনসংখ্য শিক্ষা বৃদ্ধি হোৱাৰ কাৰণে, হয়। জনসংখ্যা বৃদ্ধিৰ, অ! হয় আৰু সজাগতা নথকাৰ অভাৱত হৈছে নেকি? মানুহবিলাকৰ
সেইটোৱে
মানুহবিলাক যদি সজাগ হয় তেতিয়া খুব ধুনীয়াকৈ পৰিচালিত ভাৱে চলাব পৰা যাব। আৱৰ্জনাৰ সমস্যাসমূহ সমাধান কৰিব পৰা যাব, কিন্তু যদি উম আমাক দেশখনক চলোৱা যিটো শক্তি আছে ভালদৰে যদি পৰিচালিত কৰে তেনেহলে সুষম ভাৱে পৰিচালিত হব নোহোৱা নহয় তাৰবাবে আমি মানুহবিলাক মানু মানুহ যিবিলাক গাঁৱৰ হওঁক চহৰৰ হওক সকলো মানুহখিনিয়ে আমি সহযোগিতা দেখাব লাগিব।
অঁ সবাই মিলে মিলি মিলে মানে কৰিব লাগিব যদি কম কৰিব ইচ্ছা আছে।
হয়।
আৰু আপোনাৰ প্লাষ্টিকটো কম ব্যৱহাৰ কৰিব লাগিব, বৰেজৰ ঠিক জোগাত পেলাব লাগিব পানী আৰু বিদ্যুত উপচয় নকৰিব লাগিব।
হয়,
আৰু পৰিৱেশ পৰিষ্কাৰ ৰাখিব লাগে।
হয়।
কাৰে নিয়ম মানিব লাগে আৰু পৰিৱাক স সুৰক্ষাৰ বাবে সবাই স, সচেতন হ'ব লাগে।
উম! সচেতন হলেহে আমি সকলোৱে মিলি কেনি এই সমস্যাটো সমাধান কৰিব পৰা যাব। ইয়াৰ ফলত আমাৰ সকলো ধৰণৰ আমাৰ যিটো প্ৰদূ প্ৰদূৰষণৰ প্ৰভাৱ সেইটো আমাৰ, সৰু সৰু ল'ৰা ছোৱালী নহ'লে বা যিটো আমাৰ, মানুহৰ সৃষ্টিৰ ভ্ৰণ তাল আমাৰ মানুহৰ কোষ তালৈকে তালৈকে, প্ৰভাৱ পৰিছে যাৰ ফলত আমাৰ জম যিবিলাক আছে দেহৰ তালৈকে প্ৰভাৱ ভাৱ বিসংগতি জিনৰ বিসংগতি দেখা গৈছে, আনকি মহাসাগৰৰ তলিলৈকে সেই প্ৰদূ প্ৰদূষণে বা প্লাষ্টিক মহ সাগৰৰ তললৈকে গৈও মাছ কাছ বা বিভিন্ন ধৰণৰ প্ৰজাতিক, লোকচান কৰা দেখা গৈছে।
উমু! !
সেইবোৰ সমাধানৰ বাবে আমি বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰিব পাৰো। আমি যিবিলাক, আকৌ ব্যৱহাৰ কৰিব পাৰো সেই বস্তুবোৰ আমি, পেলাই নিদি কেনে নিজৰ নিজৰ তাক নিজৰ সৈতে ৰাখি কেনে আকৌ ব্যৱহাৰ কৰিব লাগে আৰু একেবাৰে যিবিলাক ব্যৱহাৰ কৰিব নোৱাৰো সেই বস্তুবিলাকহে আমি পেলাই দিয়াৰ পেলাই দিয়া উচিত ঠাইত পেলাই দিয়া ব্যৱস্থা কৰিব লাগে।
প্ৰদ প্ৰদূষণ মাত্ৰ পৰিৱেশৰ সমস্যা নহয়। টো মানুহৰ জীৱনৰ লগতে জড়িৰ
হয়, আমাৰ হয়, আমাৰ দৈনন্দিন জীৱনত তেনেকৈ আমি ভাত খোৱা, শুই উঠা তেনেকুৱা ভাল অভ্যাস কৰিব পাৰোঁ, প্ৰদূষণটোও ৰোধ কৰাৰ বাবেও এটা সুষ-সুষম ব্যৱস্থা যদি থাকে ধুনীয়াকৈ পৰিচালিত হ'ব এইটো।
প্ৰদূষণ মানুহৰ স্বাস্থ্য আৰু প্ৰাকৃতিক ওপৰত বুৰা প্ৰভাৱ পেলায়।
হয়।
প্ৰদুষণ গাড়ী, বাছ জ্বলনি আৰু ধোঁৱাৰ কাৰণে হয়। এই ধোঁৱাত থকা ক্ষতিৰোগ গেছ মানুহৰ- ফুফোজাত প্ৰভাৱ পেলায় আৰু এষ্টামা, কাহৰ সমস্যা আৰু অনেক ৰোগৰ কাৰণ হয়।
হয়
আৰু আপোনাৰ মাটি প্ৰদূষনো আছে বেছি পৰিমাণে প্লাষ্টিক কেমিকেল ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰাৰ কাৰণে হয়। এইকাৰণে মানে মাটিৰ উৰ্বৰ উৰ্বৰতা কমি যায় আৰু ভাল ফচল উৎপাদন হ'ব নোৱাৰে।
হম প্ৰদূষণ হ'ল মাটিডৰাত যদি অত্যাধিক পৰিমাণৰ প্লাষ্টিক বা ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে তেনেহ'লে বীজৰ গুটিটো গ গজালি মেলাত অসুবিধা পায় তাৰ ফলত আমাৰ গছ-গছনি ৰোপণ কৰাত বা শিপাবোৰ নিজৰ ইচ্ছা মতে যেনেকৈ বৃদ্ধি হ'ব বিচাৰে তেনেকৈ বৃদ্ধি হ'ব নোৱাৰে গছজোপা। হয়।
এতিয়া প্ৰদূ্ষনটো কমাব লাগিলে চবে একেলগত মিলিয়ে কৰিব লাগিব। গছ ৰোপন কৰিব লাগিব, প্লাষ্টিক কম ব্যৱহাৰ কৰিব লাগিব। পানী উপ- উপচাৰ নকৰিব লাগিব।
হয়। আমি বজাৰত প্লাষ্টিকৰ পলিথিন দোকানীয়ে দিয়াতকৈ আমি ঘৰৰ পৰা এখন মৰাপাট
নৰ্মেল বেগ বেগ লৈ
হয়। অ', আমি কে কেতিয়াবা ব্যৱহাৰ হৈ ৰৈ যোৱা প্লাষ্টিকৰ টেমাবিলাক আকৌ ব্যৱহাৰ কৰিব পাৰো। পুৰণা কাগজ বিলাক আৱৰ্জনা কমাবৰ বাবে সেই কাগজ বিলাক আমি আকৌ নতুন বস্তু লৈ কিছুমান ৰূপান্তৰিত কৰিব পাৰো তেনেকুৱা বিলাক
প্ৰদূষণ মানেতো পৰিৱেশত এমন ক্ষতিৰক্ত বস্তু বা পৰিৱৰ্তন হোৱা যিটো বায়ু, পানী, মাটি আৰু জীৱ- জন্তুৰ ওপৰত বুৰা বুৰা প্ৰভাৱ পেলায়। বিজ্ঞান আৰু উদ্যোগৰ উন্নতি মানুহৰ জীৱন সহজ কৰি আছে কিন্তু এটাৰ লগতে প্ৰদুষনো দিন বাঢ়ি আছে।
উম হয় আমি প্ৰদূষণ সমাধানৰ কাৰণে বিভিন্ন এই পৰিৱেশৰ এই প্ৰদূষণ সমা বিলাক কমাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদ্ধতি বা ব্যৱস্থা অৱলম্বন কৰিব পাৰোঁ। তাৰে এটা হৈছে আমি গছ- গছনি ৰুব লাগিব সঠিক পৰিমাণত মানে যিমান কাটো তাতকৈ বেছি আমি গছ -গছনি ৰ ৰুব লাগিব যধে- মধে হৈ থকা বনা বনাঞ্চলসমূহৰ ধ্বংস, মাটি খনন সেইবোৰ আমি ৰোধ কৰিব লাগিব।
আকৌ
আৰু প্ৰত্যেক মানুহতো দায়িত্ব আছে নিজৰ পৰিৱেশ পৰিষ্কাৰ ৰাখা আৰু প্ৰাকৃতিক সম্পদটো ভালকে ৰাখা ভালকৈ ৰাখিবলৈ যদি আমি আজি পৰা ভাল অভ্যাস গঢ়ি তুলিম তেৱে আগামী প্ৰজন্মৰ বাবে পৰিষ্কাৰ বায়ু পৰিষ্কাৰ পানী উৰ্বৰ মাটি আৰু সুন্দৰ পৰিৱেশ এৰি যায় দিব পাৰিম। পৰিষ্কাৰ পৰিভাপ সুস্থ জীৱন এই আদৰ্শ লৈ আমি সবাই মিলে প্ৰদূষণ'মুক্ত চামাজ গঢ়ি তুলিব লাগে।
হয়। ঠিক তেনেদৰে আমি মাটি বায়ু প্ৰদূৰ্ষণৰ ক্ষেত্ৰতো আমি নিজৰ ব্যক্তিগত বাহনৰ বাহনৰ ব্যৱহাৰ কমাই অকমান
ডেৱনটো ব্যৱহাৰটো অল-অলপ কমাব লাগিব।
খন পাব্লিক ভেন, বাছ আছে তেনেকুৱাবিলাক ব্যৱহাৰ কৰিব পাৰোঁ নহ'লেবা চাইকেল ব ব্যৱহাৰ কৰিব পাৰোঁ বা ওচৰৰ ঠাইবিলাকত খোজকাঢ়ি যাব পাৰোঁ। আকৌ প্ৰদূৰ্ষণৰ পানী প্ৰদূৰ্ষণৰ বাবে যিবিলাক- কল কাৰখানাৰ লেতেৰা বস্তু ওলাই সেইবিলাক আমি চেকন বা তেনেকুৱা পদ্ধতিৰ দ্বাৰা অ', ভাল পানীখিনি এৰি দি কেনে যিখিনি বস্তু কল কাৰখানাৰ পৰা বেয়া ওলাই সেইখিনি কল কাৰখানাতে ৰাখি সেইখিনি বেলেগ বস্তু লৈ ৰূপান্ত ৰিত কৰিব পৰা পদ্ধতি অৱলম্বন কৰিব পাৰোঁ আকৌ কল কাৰখানাৰ পৰা ওলোৱা যিখিনি কাৰ্বন ড্ৰাই অক্সাইড হয়। সেইখিনি কাৰ্বন খিনি আহ কল কাৰখানাতে ৰাখি যোনখিনি ভাল শুদ্ধ বায়ু সেইখিনি বতাহত এৰি দিব পাৰোঁ। আকৌ উম। মাটি প্ৰ ঠিক তেনেদৰে মাটি প্ৰদূষণতো আমি যধে মধে প্লষ্টিক বোৰ পেলাই দিব নালাগিব। পানীৰ বটল বিলাক হয়।
ওচৰৰ ওচৰৰৰে এইবোৰ চ'ব ভালকে পৰিষ্কাৰ বাবে কৰিব লাগিব।
হয়, হয় উম, পানীৰ বট বটল বিলাক যধে মধে অ' হ'ব দিয়ক, হ'ব।